হেল্ল'
হেল্ল'
অ কি কৰিছাঁ?
আছোঁ এনেই তুমি?
মইয়ো আছো পঢ়ি আছিলোঁ এনে
অ
অফিচৰ পৰা আহিলোঁ আহিলোঁ আহিলোঁ হ'ল টাইম এ আঠ টা মান বজাত আহিছোঁ।
অ
তুমি টিউচন গৈছিলা নে কি
উম টিউচন গৈছিলো আহিলো
অ
তাকে এতিয়া আছো আৰু এনেই
অ কেইতাপা থাকে তোমাৰ টিউচন?
মোৰ তোমাৰ এনেই ছটাৰ পৰা থাকে ছ টাৰ পৰা সাতটা সাতটাৰ পৰা আঠটা। কেতিয়াবা আকৌ এইটো তোমাৰ চেঞ্জ হৈ যায় সাতটাৰ পৰা আঠটা আঠটাৰ পৰা নটা।
অ দুইটা একেটাই টিউচন নে বেলেগ বেলেগ জেগাত?
অ বেলেগ- বেলেগ জেগা মানে ওচৰতে আৰু
অ
অকণমান ইফাল সিফাল আৰু
অ, অ এতিয়া কি তোমাৰ ঘৰলে নাহে নেকি মানে আগতে ঘৰলে কোনোবা কোনোবি আহিছিলে ন
অ নাই নাই এতিয়া ঘৰলে নাহে, সেইটো এৰিলো এই টো বেলেগ উম মই যাব লাগে
অ, ভালে ন অকমান ওলাই মেলি গলে মানে অ সেইটোৱে সদায় থাকে নে নে অকল এ হেৰি চেটাৰডে চানডে থাকে
আহ, সদায় মানে তোমাৰ থাকে সোমবাৰৰ পৰা শুক্ৰবাৰলৈ চেটাৰডে চানডে অফ থাকে আৰু
চেটাৰডে চানডে অফ থাকে হয়
উম অ তুমি উলটাই পঠিওৱা আগত তে আগতে তোমাৰ এটা ফ্ৰাইডে চেটাৰডে চানডে তেনেকে থাকিছিল, তাৰপিছত এ টো এতিয়া মানে ৰেগুলাৰ হ'ল আৰু মানডেৰ পৰা ফ্ৰাইডেলেকে।
অ অ বুজিছো
উম
ভালে সেইটোৱে সেই কৰি লৈছা ভালে বুলো তেনেকে হলে দিনতো চাগে বিজিয়ে থাকা ন ঘৰৰ কাম চাম কৰি মেলি।
অ দিনতো থাকে ঘৰৰ কাম থাকে।
অ
তেনেকে আৰু
অ
পাচ হয় আৰু উম
এইবিলাক কাম কৰিব পাৰি ন। টাইমটো গুচি যায় কিন্তু তেনেকে ন
উম যায় যায় পুতুককে গুচি যায়।
পুতুককে গুচি যায় অ, সেইটোৱে তাৰপিছত চানডে ক'ত গলা তুমি?
এইবাৰ চানডে এইবাৰ চানডে কত গলো এইবাৰ নাই এইবাৰ ঘৰতে আছো
তই চোন ফটোত দিছিলা কিবা।
নাই নাই সেইটো আগৰ সেইটো আগৰ উজান বজাৰত যোৱা সেইটো আগৰে
অ, অ, অ এইটো বহুত। অ মই কৈছো সেইদিনাখনতো মধুৰ লগততো হেই নহলেই ন
অ, তাইৰ লগত যোৱা নহলে তাকেতো।
অ চানডে কম বুলি কৈ কৰিম বুলি কৈছো চানডে যদি দিকছ টা শুই থাকে তাক সুধিবই নহ'লে মোক সুধিম অলপিছত।
অ, মেছেজ দিছিল এ তাই অলপ আগত মোক।
কোনে দিকচতে অ অ সুধিবলৈ অথনী ফোন কৰিছিলে তাৰপিছতে যে সোধা নগলে, সেইটো কথা পিছত আকৌ কম।
অ, অ তাক অ তাকে
উম, হয় দে
বা আছে আছে তোমালোকৰ বা আছে ঘৰত।
বা আছে বা ভিনদৌ আছে।
উম। উম বাকী মাহঁতৰ ভালনে?
ভাল ভাল আছে আৰু তোমালোকৰ?
আমাৰো আছে ভালেই।
অ'।
চলি আছে আৰু।
ককো আছে নে ককো।
উম আছে আছে তাৰ অলপমান তাৰ নহয় চৰিত তাই গাটো অলপ ভাল নহয় ৰ'বা উম। কিমানে তোমাৰ এই বিলাক ক্ৰিম বিলাক অলপ ইচকিনৰ‌ প্ৰব্লেম হয়ছে।
অ অলপ এইজ হোৱাৰ পিছত কিবা স্কিনৰ কিনৰ প্ৰব্লেম আহি যায়ন!
উম, তিন বছৰ হ'ল তোমাৰ ইমানো বেছি হোৱা নাই। কি হা কিন্তু তোমাৰ মাজত উম।
লেব বিলাকৰ অলপ মান কিবা অলপমান বাহাৰ পিছতে অলপ কিবা প্ৰব্লেম উঠেই নেকিহত।
অ বেছিয়ে মেল লাগাতকে।
উম।
এই মাজতে হ'ল দুমাহ মান হ'ল নেকি নে তিনিমাহ মান হ'ল চাগে ডক্তৰক দেখুওৱা।
অঁ'।
তাৰ পাছত সেই বিলাক মেডিচিন দিলে সেইবিলাক খাই মেলি ভাল হল। এতিয়া মানে তোমাৰ আকৌ হৈছে স্কিন টো ৰেড ৰেড হৈ যায় মানে স্কিন টো ৰেড হয় মে পুৰা নুমবোৰ মানে উঠি উঠি যায় আৰু।
এলাৰজি টাইপ মানে।
উম মানে খজুৱাই থাকে অনবৰত খজুৱাই থাকে গাটো।
অ এইটো থাকে বহুতৰ এলাৰ্জি থকা মই আগতে এজনী চইচিলো তোমাক দিছিলোঁ চাগে ন। এজনি যে দিছিলোঁ যে সম্ভাৱ সম্ভাৱনা তাই জ্ বিলাক দিছিলোঁ নেকি তাইৰ ভাগত এটা আছিলে হোৱাইট কালাৰৰ চেৰী বুলি। সেইটোৰো গোটেই অলপ কিবা হেৰি কৰিলে মানে হোৱাইট ন পুৰা গম পাই যায় ৰেড ৰেড হৈ যায় বুলি।
অ তাকেই ত।
এলাৰ্জি টো থাকে ন এনেকে মানুহৰ থাকে সিহঁতৰো থাকিব ন। স্কিনৰ এলাৰ্জি।
থাকে উম উ এইটো মানে তাৰ এবাৰ ককইৰ যিটো হৈছে
উম।
ইনফেকচনটো এইটো মানে ডক্তৰে কৈছে যে এইটো মানে মানুহৰ গাটো হোৱাৰ চান্স থাকে।
অ', সিহঁতপা হ'লে সেইটো দিগদাৰ ন।
সেইটো কাৰণে মানে এইটো লগত খুৱাব কৰিব মানা কৰি তেনেতো তাই বিচনাত শুৱে ন আমাৰ লগত। ত এতিয়া মানে বিচনাত শুৱাৰ পৰা এনেকে মানা কৰিছে।
এতিয়া তাই ক'ত শুৱাইছা।
এতিয়া এইকেইদিন বাৰু এনেও গৰমৰ দিন কথা নাই তাই বেছিভাগ তলতে হয়।
তলতে শুৱে নিজেও অশান্তি পাই নও খুব পাই থাকে নহয়।
অ একদম আৰু নাখায়ো এতিয়া তোমাৰ খুৱাব উ এনেই দৈ খাই ইমান ভাল পায় নাই।
মই তাকে সুধিব অ মই তাকে সুধিব লৈছিলো দৈটো খাই ন সিহঁতি আইচক্ৰীম দিয়ে নেকি হয় দৰৱ বিলাকৰ কাৰণেও থাকে।
অ দিয়ে উম খাই খাই আইচক্ৰীম খাই। এতিয়া মানে তোমাৰ এইকেইদিন হেৰি হৈছে তাই অকল ফল মূলেই খায় কল আপেল তেনেকে দিলে সেইটোৱে খায়।
অ তে ছাগলী ন।
হ কম ৰাতিপুৱা ঘাঁহ কেইডালমান খালে। অ খালে মানে পেটটো অ সিহঁতৰ মানে পেট বেয়া হৈ থাকিলে ঘাঁহ খাই মানে ঘাঁহ খাই বমি কৰি দিয়ে মানে গেছ
অ অ অ সেইকাৰণে খাই সিহঁতে ঘাঁহটো
অ
এতিয়া আগতিয়াকৈ বহুত একটিভ থাকে ন সিহঁতে চ শুইয়ে থাকে ন সিহঁতে লগ এ যোৱাৰ পিছত শুই থাকে ন বেছিকে
নাই ল
এলেহুৱা হৈ যায় লেপ বিলাক এনেকুৱাই এলেহুৱা হৈ যায় অলপতে
তেতিয়া অলপমান তেতিয়া অলপমান মই চাদৰ ওপৰত নিলো ৰ'দ দি আছিল দিনত সি অলপ সময়তে তোমাৰ পাঁচ মিনিট মান থাকিল নেকি ঘাঁহ কেইডাল মান খালে এই ফুলৰ টাব বিলাকৰ পৰা চিঙি চিঙি
অ
তাৰ পাছতে আহি মানে তাই থাকিব পৰা নাই সেইখিনিতে তাই ইমান ভাগৰ লাগিছে
অ মানে বেছি শকত হৈ গৈছে নি
উম নাই শকতটোতো তোমাৰ তেনেকে হোৱা নাই
নৰ্মেলেই আছে
উম কিন্তু মানে অলপতে অলপ খোজ কঢ়ালেও মানে তোমাৰ ভাগৰি যায়
কিয় বা এনেকুৱা কো ইমান পতকক মানে বয়সটো ইমান বেছি মানে কিন্তু কথাটো হৈছে সিহঁতৰ তিনি বছৰ মানে আমাৰো কিমান বছৰ হ'ব অলপমান ইউজটো বেছি হৈ যায় ন সিহঁতৰ এইজত কব গলে সিহঁতৰ কিমান পাঁচ বছৰ মান যে চাগে আমাৰ দহ বছৰ মান দহ বছৰ বেছি হ'ব চাগে ন
বেছিয়ে হ'ব বেছিয়ে হ'ব উম
সেইটো কাৰণে চাগে সিহঁতি পতককে ডাঙৰ হয় ন অলপ দৌৰাবলে মেলিবলে লৈ যাবা
কেতিয়াবা নিও ৰাস্তাটো খোজ কঢ়াবলৈ আ ৰাতিপুৱাটো তোমাৰ কি আৰু আমি নিজে নোলাও তাই ক'ত নিম এতিয়া সন্ধিয়াও সন্ধিয়াও সদায় টাইম নহয়
অ পাৰিলে সন্ধিয়া অলপ উম ৱাক কৰিব নিদে ভাল কিবা সোমাই থাকিব বস্তু সোমাই থাকিলে তহতৰ মুদ বিলাক হেৰি হৈ যায় ন
সেইটোয়ে, সেইটোয়ে উলিয়াই নিলে মানে উলিয়াই আনিলেও এটা প্ৰব্লেম আকৌ ৰাস্তা কুকুৰবোৰ থাকে নহয়।
উম, উম, উম।
ইচ ৰাম বৰ দিগদাৰ কৰে। খেদে উম ভয়ো লাগে যে আকৌ।
তাই ভয় কৰে নেকি মানে উ ওল্টাই খেদে নে কিবা কৰে।
এ নাই, নাই তাই এইবিলাক নাই একে পাতাই নিদিয়ে।
কথা পাতে নিদিয়ে তখনলতো ভালেই।
অ'।
বাকী, বাকী তুমি, তুমি আজি লগ পোৱাটো বৰ ধুনীয়া দেই। জাৰ্মান চাফাৰ আৰু জাৰ্মান চাফাৰ নহয় এইটো গল্ডেন ইটোভাৰ। উম।
বহুত ধুনীয়া আছিলে ইমান ফ্ৰেণ্ডলি নহয় ত মানে এনেই ওলাই গৈছিলোঁ আৰু। অলপ ওলাই যাওঁতে পালো হা ৰাস অ', অ' ৰ অফিজ পাৰিলে খোজকাঢ়িবলৈ ওলাই গৈছিলোঁ অকমান আবেলি তাৰপিছতে তাত দেখিলোঁ সিহতক মই আগতেও দেখিছো সিহঁক মই অৱশ্যে কেতিয়াবা লগ পালেইটাক ধৰিম বোলো মই তাৰ পিছতে আজি পালোঁ উম তিনিটা। ভাল ঘৰে হয়। নাম চাম নোখোধিলোও মানুহ মানে মালিকেতো ফুৰাব ন নাই কোনোবা চাগে থাকে। এ ডাক্টৰ টাইপৰ মানে সিহতি লৈ আহিছে আৰু দুটা মানুহ আহিছে। তাই ভিডিঅ' কৰি আহিছে সিহঁতক
উ ববা হা হ।
ইমান ধুনীয়া দেখিবলৈ গোত ই কেইটা থুপুকা থুপুকা। পিছতে এ গলিটোত মই এনেই নুসোমাও হা আজি সিহঁতক দেখে জানি বুজি গলিটো সিহতক দুটা ধৰিব পাৰোঁ সিহঁতক মানে মই আৰু মোৰ ফ্ৰেণ্ড জনী গৈছোঁ গৈ পেলাই প্ৰথম পাকত সিহঁতি গুচি গ'ল তাৰপিছতে নধৰি বেয়া লাগিলে আৰু সুধিবলৈ তাৰ পিছতে ঘূৰি আহি আকৌ আহি গ'ল লৈ মই আমি ঘূৰি যতে আকৌ তাক ধৰিলো ধৰণে তছতা ধৰা ধৰা কিন্তু বেছি মানে লেতেৰা কৰি দিব লো আৰু একো লেতেৰা কৰিলোঁ কৰক বুলি মই ধৰিলো তাই ছোৱালী ল'ৰা ছোৱালীয়ে নাথালো বাৰু তাই একদম মানে একে যি হেৰি কৰিছে একদম নাচিছে। অহাৰ লগে, লগে বহুত ফ্ৰেণ্ডলি মানে গোটেইকেইটাই ইমান ফ্ৰেণ্ডলি একদম মানে এ ভৰি কিতা নাছিল থাকে যে একদম তিপ্তি, তিপ্তিত পৰি থাকে ন আহিছ ন অ', আৰু বাওনা জানানে বেলেগ বাওনা মানে কি বুলি ক'ম একদম বেয়া একদম মানে চাপৰ, চাপৰ কিন্তু বহুত শকত, শকত গোটেইকেইটা
উম, মানে স্বাস্থ্যটো ভাল।
ইমান ধুনীয়া দিখি বোলে প্ৰথমতে গ'ল্ডেন তোৱে চকুত পৰিছে মানে তাৰপিছতে তাক ধৰি লৈ পেলাই অ', গমাব পাৰি ধৰিলো মই একদম ধৰি লৈ সি লগত ৰখিও দিছে। নাই কৰা নুভোকেই।
আমাৰ ঘৰলৈ আহি আহিলেচোন তুমি ফাৰ্ষ্ট ভয় কৰা অলপমান
সি ভোকে ন তাই ভোকে ন মানে এ তাইতো খুব ভুকি তাই এটা ভুকো নামাৰে মানে গ'ম পাইছা। এটাইও ভোকা নাই, এবাৰো ভোকা নাই। একদম মানে, পূৰা এনেকুৱা লাগে ন' দেখিলে, গম পাই ন' বুজি পাই ন'! একদম মানে, অ'! আহ মানে, মোৰ মৰম আগবাঢ়ি আহিছে মানে, সি নিজে-নিজে।
সেই তেনেকুৱা টাইপ। এই, তোমালোকৰটো আহে। কিন্তু, প্ৰথম-প্ৰথম ভুকে ন'? অ'! টাইম লৈ কিছুমানে, টাইম লয় ন'! এতিয়া, আমাৰ ফ্ৰণ্টটো এটা গল্ডেন ৰিট্ৰিভাৰ আছে। দেখিছা ন' তুমি? দেখাইছোঁ ন' মই তোমাক?
নাই দেখুৱা নি।
অ'! আমাৰ সেই, ফ্ৰণ্ট বিল্ডিং টোটো আছে হা, গল্ডেন ৰিট্ৰিভাৰ এটা। সেইটো, অ'! সেইটো মানে, প্ৰথম মই লগ কৰিছোঁ, তাকো ধৰিছোঁ। সিও মানে, অলপ টাইম লয় মানে। মানে, ইমান এটা, দিয়ে আছোঁ, দিছে বাৰু। বহুত মৰম লগা সিও! কিন্তু, মানে টাইম লয় অলপ। মানে, গম পায় ন' বেছি এটা, অলপ মুডটো চেঞ্জ হৈ থাকে মানে। কিছুমান গল্ডেন ৰিট্ৰিভাৰ এনেকুৱা হয়। কিন্তু, বেছিভাগ গল্ডেন ৰিট্ৰিভাৰ বহুত ফ্ৰেণ্ডলি হয় ন'! মানে, লেপটপ অ'! লেপ গল্ডেন কেইটা বেছি ফ্ৰণ্ডলি হয়। তাৰপিছতে, তাই একদম আবাঢ়ি, আগবাঢ়ি আহিছে। তাৰপিছতে, মৰম কৰিছোঁ, সোমাই দিছে, লগত জানানে! কিমান মৰম লাগিছে তাক! বাৰে প্ৰতি ধৰিছোঁ, মাজে-মাজে মুখখন ওপৰলৈ উঠাই-উঠাই দিয়ে, বাৰু।
উম! আৰু ভাল লাগে, সিহঁতক! চফ্ট হয় ন' বহুত।
থয়, ইমান ধুনীয়াকে একদম! ফটো খাল-খালি ফটো বেয়া পায়, ফটো উঠিবলৈ বেয়া পায়।
অ'! আমাৰ জনো একেই, মোবাইল দেখিলে তোমাৰ, গুচি যায়।
চব একে, কেমেৰা কনচিয়াচ। চব ফটো উঠিবলৈ বহুত বেয়া পাইছে হা! ত' এইটোৱে দিছে হা। তাৰপিছতে, এ, বাকী কেইটাক পাহৰি থাকিলোঁ, তাক চুই পেলাই।
উম।
বাকী কেইটাক আকৌ গৈছোঁ-গৈছোঁ। বেয়া পাব, মই সিহঁতক সুধি লৈছোঁ মানে, বাকীকেইটাক আচলতে, কি হয়, গল্ডেনটো ফ্ৰেণ্ডলি হয় বুলি জানোঁ। বাকী এটা, জাৰ্মান স্পিচ, এটা-এটা চিজো আছিলে। ত' সেইকেইটা এতিয়া গম নাপাওঁ ন'! কি? মই সুধি লৈছোঁ, এইকেইটা ফ্ৰেণ্ডলি হয়নে? চ' সিহঁতিও হয় বুলি ক'লে। তাৰপিছত, তাহাঁতকো মৰম কৰিছিলে। সিহঁতি মানে, সিমানটো একদম জঁপিওৱা কৰা নাই। কিন্তু, চেলেকিছে হাতত।
অ'! ওহোঁ, হোঁ!
ফটো নামাৰিলো আৰু। মানে, অকণমান মোৰ ভয় লাগে! সিহঁত কেইটালে। অলপ মুডটো চেঞ্জ হৈ থাকে ন' সিহঁতৰ। সেইকাৰণে, মই ইমান এটা সেৰি কৰিলোঁ, হ'লেও মৰম কৰিছোঁ সিহঁতকো ধৰি লৈ পেলাই। ওহোঁ! তাৰ পিছত, বেয়াও লাগি ছে বুলি, সিহঁতৰ লগত ফটো উঠিলোঁ। তাৰ লগত নুঠিলোঁ, বাকী কেইটাৰ লগত। আকৌ, পাম আকৌ উঠিম। কিন্তু, গোটেইকেইটা চাপৰ-চাপৰ, বাওনা-বাওনা কুকুৰ।
ইমান, টিক-টিক-টিককে আহিছে, ইমান ধুনীয়া গোটেই কেইটা! একদম নাচি-বাগি আহিছে মানে। অ'! নাচি -বাগি আহিছে, কৈছোঁ নহয়। বহুত চফ্ট, মোৰ গা- চা একদম বালি কৰি পেলালে সিহঁতি। নোম-চোম সৰি গোটেই, আজৰি মানে। যেতিয়া, অ'! যিটো